হেল্ল' হেল্ল' অ', অ', শুনা পালোঁ। হেল্ল'?
হেল্ল' মোৰ আৱাজটো আহিছে না?
আহিছে আহিছে। আহিছে না? অ', পাইছোঁ শুনা পাইছোঁ।
হেল্ল'
শুনা পাইছোঁ শুনা পাইছোঁ
অ
হেল্ল'
নমস্কাৰ
শুনা পাইছোঁ
কি কৰি আছে আপুনি?
মই বৰ্তমান আ খানা বনাই আছোঁ, আপুনি?
আপোনাৰ আৱাজটো লাহে লাহে আহি আছে
অঁ মোৰতো নেট আছে ফুল হেল্ল'
হেল্ল'
হেল্ল'
অ হেল্ল কওকচোন
অ অ আপুনি কি কৰি আছে এতিয়া?
মই এনেই আছো মানে ঘৰতে আছো একো কৰা নাই আপুনি চাহ খালে নে?
অ খালোঁ
হেল্ল'
অঁ আজি আমি কিহৰ বিষয়ে কথা পাতিম আপুনি অলপ জনাই দিবচোন
হেল্ল'
অ আজি আ আমি কিহৰ বিষয়ে কথা পাতিম এইটো আপুনি জনাই দিবচোন হেল্ল' হেল্ল' শুনা পাইছে না? হেল্ল' আৱাজটোতো যাই আছে মোৰ পোৰা আপনাৰ আৱাজটো আহি আছে
আপোনাৰ আৱাজটো আহিছে মানে লাহে লাহে আহি আছে
আ আজি আমি কিহৰ বিষয়ে কথা পাতিম? আমি এতিয়া কিহৰ বিষয়ে কথা পাতিম
হেল্ল' হেল্ল' হা খালোঁ খালোঁ
হেল্ল'
খালোঁ শুনা পাইছোঁ। হেল্ল হেল্ল। হেল্ল ডিছকানেক্ট কৰি দিয়ক শুনা পোৱা নাই যদি।
শুনা পাইছা নে কথাটো।
পাইছোঁ পাইছোঁ। শুনা পাইছোঁ পাই আছোঁ।
কিন্তু বুজি পোৱা নাই
শুনা পাইছোঁ। হেল্ল'।
হেল্ল' হেল্ল'।
হেল্ল শুনা পাইছোঁৱে মই হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
কি কৰি আছে আপুনি এতিয়া।
হেই